উম।
হেল্ল'।
অ' শুনিছোঁ কোৱা।
অ' এই কিবা হে হৈছিলে কিবা ইৰৰে হৈছিলে কল কৰোতে।
অহ। ঠিকে আছে। কি কৰিছা?
মই মানে হে কৰিলোঁ। মই এনে এটা ষ্টেট হিচাপে মই সেইটো পিছত যদি একো নহয় সেইটোত মানে মই যোনটো নতুন এটা একাউন্ট খুলিছোঁ।
উম।
তাতে মই ভয় যবাত নিদিয়াকে জাষ্ট লিখি দিবলৈই স্কণত।
হম।
এটা ৰীল দিছোঁ হা এতিয়া চাও সেইটো কেনেকুৱা কাম কয় যদি একো নহয় তে সেইটোক কাটি পেলাই এই ফচৱৰ ডিটিএম
অকে কিমান মান ফলোৱাৰছ হৈছে সেইটোত
নাই হোৱা তুমি আৰু পাই আছা মোক কাকো সেও কৰা নাই ফুলও কৰা নাই বা সেনেকুৱাও কৰা নাই ন সেইটো নকৰোঁ মই মানে অৰ্গেনিকেলি যদি কিবা হয় হব পুৰণা মানুহ মানে পুল নকব আৰু
বুইছ
তোমাৰ ভাত চাত বনালে নে নাই
বনাই আছোঁ হোৱা নাই হ'লে খাম আৰু
অ তাকে এতিয়া কালি আজি যি গৰম দিছে ন দিনত হেৰি নকৰিলেও মানে ৰুমটো চফা নকৰিলোঁ
উম
আহ কালি আৰু নিদিয়ে ৰাতিপুৱা ফালে যদি অলপ উঠি চফা কৰি ল'ব পাৰো গৰমটো দিয়াৰ আগতে তেতিয়া অলপ ভাল হ'ব। তেতিয়া মই মানে কালি মই দহটা বজাত যদি মেলি দিওঁ। খেৰখিনি। ত দুই ঘন্টাৰ পৰা তিনি ঘন্টালৈ চাব লাগিব ন সেইটো। কেনেকুৱা হয় তাৰপিছত বেগ ভৰাব লাগিব। মানে কালি মই কালি মই হোপ কৰিছোঁ যে ওলাবগৈ পাৰিম। হ'প কৰিছো নাজ জানো আৰু, আৰু কালি ওলাব লাগিব কাৰণ মইতো বস্তু শুকাই নহব ন খেৰটো গৈছে।
তুমি মাইক্ৰফনটো অকমান দূৰত লোৱাচোন তোমাৰ অ স্পষ্ট হোৱা নাই মাত।
ইতিয়া বুজি পাইছা?
আ এতিয়া ঠিকে আছে।
ৰ'দত পুৰা শুকাব লাগে নেকি মানে পুৰা ড্ৰাই কৰি দিব লাগে নেকি?
নহয় নহয় নালাগে সেইটোয়েটো নালাগে। পোৰা ড্ৰাই কৰি কিন্তু কথা নাছিল শুকাই থৈ পেলাই আৰু বেগত ভৰাই থৈ দিব পাৰিকিন্তু নালাগে তোমাৰ লাইক এনেকুৱা হ'ব লাগে যে, ইমান খিনি শুকাব লাগে যে, তুমি হাতেৰে মুঠা মাৰিলে মানে একদম হেচা মাৰি দিলে ধৰা একটুপ মান পানী পৰিব পাৰে তেনেকুৱা টাইপৰ হ'ব লাগে জাষ্ট।
অ' আতচ্ছা তেনেকুৱা হ'ব লাগে।
অ'।
বুজিছো, বুজিছো অলপ চফ্ট হৈ যাব ন চোন পানীত যে তিয়াইছা বস্তুটো। মানে তাৰ যিটো অ' মানে কিবা এটাৰ এটা হেৰি থাকে ন, কি বুলি কয় লিক কিবা এটা। এটা কেমিকেল থাকে যিটোৱে ধৰা বণ্ডিং টো পুৰা টাইট কৰি ৰাখে, সেই- সেই বস্তুটো লুজ কৰি দিয়ে। তে-তেতিয়া মানে তোমাৰ বস্তু খিনি অলপ চফ চফট হ'ব, আৰু মইশৰটো তাতে ক্ৰেপ থাকিব।
হা।
থিকেই আছে।
উম, বৰ গৰম অ ৰাতি কালি শুব পৰা নাই ভালকে।
ই নকবা আৰু কালি ৰাত ৰাতি শুৱা নাছিলো হা, কালি আজি ৰাতিপুৱালৈ ঠিকে আছিল আমাৰ ইয়াতে আজি গোটেই দিনটো গৰম।
গৰম গৰম বহুত গৰম। মোৰতো ৰুমটোত যদিও একদমেই মানে তলত চবতছে গ্ৰাউণ্ড ফ্ল'ৰ। কিন্তু তথাপিও ইমান গৰম মই কিবা ৰাত
তোমাৰ চাগে, এ মানে খিৰিকি চিৰিকিৰে দিনটো চাগে এ ৰ'ড চদ একদম ক্রেপ হৈ থাকে নেকি?
মইতো বন্ধ কৰি ৰাখো খিৰিকি।
সেইয়েতো বস্তুতো ৰ'দতো সোমাব ন খিৰিকি দি তুমি আইনাৰ আছে গৰম বন্ধ কৰি ৰাখিলেও ত বস্তুটো সেনেকে বস্তুতটো গৰম হৈ যায় চাগে। এটা এটা হেৰি কি পায় অ কি পাই জানা মই দেখিছিলো বাহিৰৰ নহয় ইন মানে ভাৰতৰে ছোৱালী এটা নাই ছোৱালী এটাই ধৰা নতুন খিনি কিবা এটা এনেকুৱা সেই লৈছে অ থকাৰ ঘৰ লৈছে আৰু। ত' তাই মানে তাইৰ ৰুমটো এনেকে বহুত তাই টো কিবা ওপৰ ফ্ল'ৰত আছিল বস্তুটো। ত' তাই ৰুমটোৰ এনেকে মানে বেডৰুমটোৰ এখন ডাৱৰ খিৰিকি আছে। ত' বহুত ৰ'দ পৰে আৰু সেইটো কাৰণে আজিকালি এখন পৰ্দা পাইপ লাইনচ বুলি যে কয় যে তুমি যিখন এ হে কৰি দিলে ৰুমটো একদম আন্ধাৰ মানে ৰাতি হৈ থকা যেন লাগে।
অকে।
একদম তোমাৰ বস্তুটোও শেষ কৰি দিয়ে, পোহৰটো একদম আহিব নিদিয়ে তাৰমানে।
উম উম উম। তেতিয়াহ'লে মানে গৰমটোও কম হয় চাগে?
এমেজন বা এনেকুৱা ফিলিকাৰ্ট এনেকোৱা হেৰিত পোৱা যাব চাগে বিচাৰিলে।
বুজিছো বুজিছো।
এনেকুৱা, মই শুনিছো সেই জাৰ্মানীও বোলে আউট হৈছে ৱৰ্ল্ড কাপৰ পৰা। উম জাপান জাৰ্মানী হওক, চাউথ কোৰিয়া হওক, এইবিলাক আউট হৈছে।
বা খেল পঢ়ে
মইয়ো চোৱা নাই মানে গোটেই বিলাক কিন্তু ৰাতিপুৱা কেতিয়াবা মিলিলে যোনখন ওলাই থাকে ধৰা টিভিত চাই থাকে ন। দেউতাহঁতে ত তাতে চাওঁ আৰু তেতিয়া বহি অলপ। সিদিনা হাইলাইট চাই আছিলোঁ। পৰহি যোৱাকালি, যোৱাকালি ৰাতিপুৱা সেই আছিলে অ', ব্ৰাজিল আৰু কোনোবা এটা টিমৰ। অ', ব্ৰাজিলনে কি আছি নহয়, নহয়, চাউথ আফ্ৰিকা আৰু হেই অ', কানাডাৰ। সিহঁতৰ নক আউট মেচ আছিলে।
উম।
আৰু সিহঁত দুয়োটা টিমে বোলে প্ৰথমবাৰৰ আমি নক আউট মেচত আহিছে নেকি এনেকে, এনেকুৱা আৰু। ত' সি কানাডা জি কেলে দিয়াচোন, মানে হাইলাইটচত, হাইলাইটচখিনি চাইও বেয়া তোমাৰ ইম্পৰ্টেখিনি দেখুৱাই।
ভাল, ভাল। সৰু খেল, কিবা, কিবা এটা। স্পৰ্টচ খেলিব মন যায় মোৰো, এইকেইদিন মাজতে খেল খেলা ধূলা বৰ হৈছিলে আমাৰ, এ
অফিচত
অফিচত তোমাক কৈছিলোঁ চাগে, মাজতে বহুত ক্ৰিকেট খেলা হৈছিলোঁ ন? এতিয়া মানে একেবাৰে নাইকিয়া নিচিনা হ'ল আমি য'ত খেলোঁ তাতো মানে কিবা বনাব, সেই ফিল্ডখনো। তিয়া আগৰ নিচিনা খেলিব পৰা কণ্ডিচনত নাই। তাৰপৰি বেলেগ বেডমিন্টন বা বেলেগ। কিবা খেলিবলৈও বৰ্তমান সময়টো নহয়, সেইটো ঠাণ্ডা পৰিলে খেলা যায় কিন্তু
অ এই গৰমতনো আৰু ক'ত খেলা?
বচি ক
সেইটোয়ে দ হৈ যাবচত গ যিখিনি শক্তি আছে সেইখিনি পিছত একদম হে কৰি ল'ব গৰমতে আগতে এটা সেই দিছিল নহয় বিজ্ঞাপন দিছিল নহয় টিভিত
গম পাইছো অ সূৰ্য টোয়ে যে পাইপ এডাল লৈ অ সেইটো চবৰে চব ল'ৰা ছোৱালী সেইটোৱে দেখি পেলাই
ভয় লাগে।
উম আৰু সেইটো সঁচা কথাও তুমি বেছি জয় সেইটো ক্ৰিকেট খেলটো হৈছে সম্পূৰ্ণ ৰ'দত খেলা খেল সেইটো মানে তোমাৰ
তুমি চাবা যিমান ক্ৰিকেট খেলে নহওক একদম টুপী পন্ধি পিন্ধি ন্সাক্ৰীন লগাই ল খেলে ন পোৰা ৰ'দত ক্ৰিকেট খেলটোৱে হৈছে ৰ'দত খেল
আৰু সেই কি আহ এটা কম বুলি পাহৰিলো ৰপ মই ভাবি আছিলো এই উম বাকী এ তোমাৰ লগৰজন যে আছিল লাশ লাশ
উম
লাষ্টত আটা আম কৰি আছে
আহ কি বুলি অহ ক'ত কোন আছিল কোনজন লগৰ কথা কলা তুমি
লাশ
অ অ সি এ সি এতিয়া তাতে আছে অ সি মোৰ ওচৰত আছিলে অফিচ এ তাত তি সি তাৰ পৰা গ'ল এতিয়া সি বেলতলা
কেনেকুৱা খবৰ পাতি তাৰ
আছে মোক ফোন কৰিছিলে আজি কিবা কথাত তাৰপিছত
উ
সেই দুই মিনিট মান কথা পাতিলো তাৰপিছত সেই আৰু ই ত মাজতে আহিম বুলি কৈছিলে মোৰ ৰুমলৈ কিন্তু মোৰ কিবা এটা প্ৰব্লেম হ'ল সেইকাৰণে সি নাহিলে এতিয়া চা আকৌ চাগে কোনবা দিন ওলাবহি
উম হম বুজিছো
তেনেকুৱা
অ আমাৰ আৰু স্কুলৰ ল'ৰা ছোৱালী কেইজনে যিবিলাক পুৰণা আছিলে কথা পাতি আছিল ন আজি মই যে গৈছিলো কাজিয়া হৈ গৈছিল বুলি কিবা এটা কথাত লয় বোলে সৰু কথাত ত এতিয়া কৌশল দিয়াচোন ঘটনাটো হোৱাৰ পিছত এজনে আহি সুধিছে কিবা হৈছে নেকি চলিহা এনেকুৱা হৈ দিছে হা
অ
এটাই কৈছে একো হোৱা নাই যাও গাজনীকা ওলাত অ আই মৰিব লাগে উ
হয় দিয়া।
ত এজনে কৰিছে এজন ল'ৰা এই যে মই যে গৈছিলো পাপা বুলি মাতে। উ
হম।
কৈছে যে এইটো লগৰ ল'ৰা ছোৱালী বা স্কুলৰ ল'ৰা ছোৱালীৰ গ্ৰুপৰ। ইমান দিনৰ মূৰত চবেই এনেকে হি গুচছে।
অ।
ফালটো কৰা। সেই হাঁহিও থকা কৰি হ'বই। তাতে ইমান সেই কৰি লাভ নাই আৰু সে। হৈছে। কাৰণ কোনোওটো কাৰণ - কোননেটো সেই কৰিব নাছিল তাতে লাইক সেইটো বস্তুৰ মানে বিপৰীতে ক'ব নাছিল। ন সি এটা নেতা হৈ পেলাই নি। নিজে নিজে আৰম্ভ কৰি দিছে।
অ',
মোৰ কিবা বিয়া হোৱাকেইটাই কথা কলে মই মাথাো গৰম হৈ আহে কিবা ক'ব লাগে। আজি অ কঠল কাতিলো শাহু মাকো দিলো। ভাত বনালো অ তুমি বনাব তেনেকে কয় ই তাৰ পিছত ক। তাই মইো বনাও শাহু মায়ও বনাই হেল্প কৰি দিয়ে ক কিবি বিলাক কৈ থাকে। আৰু
হ
কি বতাহ চা ইহঁততো কৈ আছে। এতিয়া কি কৰে নাজানো। ইহঁতে নতুন বছৰ অহা বছৰ পিকনিক খাব জাই।
পিকনিক পিকনিক এতিয়া পৰা প্লেন কৰিব হোৱা নাই বাৰু।
অ, জানো কিন্তু এই সেইকেইদিন এইকেইদিন যচোত তাৰ মানে এইয স্কুলৰ এইখন সেইো হ'ল। অনুষ্ঠানটো হ'ল। ত চবেই আৰু মানে সিদিনাই তাৰে এসপ্তাহ পিছতে খাই কিবা খানা আৰু মানে আৰু। মই আৰু কোৱা নাই দি আছো। মই খালি চাই আছো মেছেজ বোৰ
উম, হু, হু।
উ এই পিকনিক গ'লে সিমান এটা ভাল নালাগে। কাৰণ বিয়া হোৱা তিৰোতা এইটো হাজবেণ্ডো। ন কলটো নহেঙতে ম